অ-অ! কোৱা?
অ! কিবা কৰি আছিলা নেকি তুমি?
নাই-নাই এনেই আছিলোঁ ৰবা। কোৱা চোন?
অ! মই আজি এটা বি বিষয়ৰ পৰা অলপ আলোচনা কৰিব ওলাইছিলোঁ তোমাৰ লগত।
অ! কোৱা কি বিষয়ে বা আলোচনা কৰিম বুলি ভাবিলা?
অ! এই যে সু স্বাস্থ্যৰ বি বিষয়ে অলপ আলোচনা কৰিব খুজিছিলোঁ, তুমি এনে কি বুলি ভাবানো?
অঁ! হয় নেকি ভালে তাৰপিছত ভাবিলা পিছে সুস্বাস্থ্য মানে আমি এতিয়া কি বুলি ভাবিম চাবা আমি আমাৰ নিজৰ শৰীৰ টো কেনেকৈ ভালে ৰাখিব পাৰোঁ আমি। এতিয়া ধৰা আমি ৰাতিপুৱা আহ শুৱাৰ উঠাৰ পৰা ৰাত ৰাতি হোৱালৈকে আমি বিভিন্ন ধৰণৰ কাম কৰি থাকো তাৰে মাজতে আমাৰ আমি আমাৰ শৰীৰটোৰ বাবেও কিবা নহয় কিবা কৰিব লাগে। এই ধৰা ৰাতিপুৱা সোনকালে উঠি আমি ধৰা অকমান সময় খোজকাঢ়িব গলোঁ অকমান এ-এ এঘন্টা মান ব্যায়াম কৰি লৈ এনেকে আমি আহ বিভিন্ন ধৰণে আমাৰ আহ স্বাস্থ তো ভালে ৰাখিব পাৰোঁ আৰু। আজি
অ! হয়-হয় ঠিকে ক'লা দেই। তুমি এতিয়া চাবা যে আমি ৰাতিপুৱা শুই উঠিয়ে এনেকে থাকা যে চুগাৰ ডায়েবেটিছ থকা মানুহবোৰে ন সিহঁতে শুই উঠিয়ে ধৰা এ অলপ দুবুৰি বন বুলি কয় যে তাত খোজ কঢ়িব পাৰে পাঁচ মিনিট দহ মিনিট তাৰ জৰিয়ত তে ব্যায়াম কৰিব পাৰে, ব্যায়াম কৰিলে সিহঁতৰ আমাৰ এনেকুৱা সুস্বাস্থ্য ভালে থাকে। ব্যায়াম কৰিলে বা আমি যদি ভাল ভাল প্ৰটিন হোৱা খাদ্যবোৰ খাওঁ তে আমাৰ তাত ত' স্বাস্থ্য ভালে থাকে। আমি এনেকুৱা তুমি জানানে স্বাস্থ্য ভালে হ'বলৈ কি কি খোৱা দৰকাৰী খাদ্যবোৰ?
হয় হয়, তুমি আ, মানে এতিয়া চাবা আমি, মোৰ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি দিনটোত বহুখিনি পানী খাব লাগে ধৰা তুমি চাৰি পাঁচ লিটাৰ মান। পানী এদিনত খাবই লাগে কাৰণ পানীটো আমাৰ বাবে বহুত ভাল আৰু আমাৰ স্বাস্থ্যৰ বাবে বহুত প্ৰয়োজনীয় এইটোতো জানাই। আৰু লগতে মানুহবোৰে এটা কি ভুল কাম কৰে জানানে যে ৰাতিপুৱাই উঠি পেলাই ঠাণ্ডা পানী খাই দিয়ে। এইটো বিৰাট বেয়া, এইটো আমাৰ দিনটোৰ বাবে এটা আহ, বেয়া আৰম্ভণি বুলিয়ে ক'ব পাৰি। আমি যদি আ, পানী অকনমান আমি কুহুমিয়াই কৰি কিনে এগিলাচ বা দুইগিলাচ লা তিপুৱা খাই দিওঁ আমাৰ সৰুটোৰ বাবে বহুত ভাল আৰু এতিয়া বাৰু এইটো বুজিছোঁ ৰাতি আ, গৰম দিনত আহ, ডা বা-বাকী দিন টোত আমি এ, এনেকুৱা কুহুমীয়া পানীও খাব নোৱাৰিও কিন্তু মোৰ মতে আমি আ পানীটো গৰম কৰি পেলাই, এনেকে আমি কুহুমীয়া কৰি পেলাই সেনেকে আমি খাব লাগে, গৰমৰ ঠাণ্ডা পানীটো যোনটো কয় ন'। সেইটো আমি খাব লাগে কাৰণ সেইটো আমাৰ স্বাস্থ্যৰ বাবে ভাল কিন্তু এতিয়া চাবা বৰ বৰ্তমান একদম গৰমৰ বতৰ কিন্ত এইখিনি সময়ত যদি আমি একদম ক'ৰবাৰ পৰা আহি কেনে আমি এক দম ঠাণ্ডা পানী খাই দিলোঁ, ফ্ৰিজৰ পানী খাই দিলোঁ তেতিয়া আমাৰ সৰুটোৰ বাবে বহুত বেয়া, আমি ধৰা ইফালে গৰম আৰু ইফালে ঠাণ্ডাটো সোমাই গ'লে এতিয়াতো বহুতৰে জ্বৰ চৰ্দি, কাহ এইবিলাক হৈ আছে ত' এনেকুৱা আমি কৰিব নালাগে, যদি আমি এইটোৱে কৰি থাকো তেতিয়াহ'লে বেমাৰ দিনক দিনে বাঢ়ি যাব তাতকৈ আমি হয় অকমান ৰখি পেলাই খাব লাগে নহ'লে বা আমি কুহুমীয়াৰ মানে গৰমৰ মানে যোনটো ঠাণ্ডা পানীটো আমি সেইটো খাব লাগে।
হয় হয়, তুমি এইটো কথা একদম ঠিক ক'লা দে। আৰু যে আমি ৰাতিপুৱা উঠি কুহুমীয়া কুহু কুহুমীয়া কৰি গৰম পানী খাব লাগে আমি। মুখ ধুই ব্ৰাছ কৰি আমি ৰাতিপুৱাতে ঠাণ্ডা পানী খাব নালাগে তাৰ ফলত আমাৰ গলৰ গলৰ বিষ হ'ব পাৰে ন' এনেকুৱা বহুত বেমাৰ হ'ব পাৰে আমাৰ। স্বাস্থ্যৰ বাবে যোনটো ভাল নহয় হু, আৰু চাবা যে হয়, ৰাতিপুৱা উঠি আমি চিপ টিপছ এইবোৰ খাব নালাগে, বহুত এনেকুৱা জা-জাংক ফুড মানে বেয় চিপ টিপছ এইবোৰ খাই ন' ৰাতিপুৱা উঠিয়েই মেগী চেগী এইবোৰ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই হানিকাৰক হয় কাৰণ আমি স্বাস্থ্য আমি নিজে ভাল কৰি ৰাখিব হ'লে আমি ভাল ভাল বস্তু খাব লাগিব আৰু জানােই তুমি যেতিয়াই তাত আমি শাক পাচলি খাব লা গে এ, প্ৰ'টিন থকা আমি এনেকুৱা এতিয়া কণী খাব পাৰি বা কণী, মাছ, মাংস। এইবোৰ খাব পাৰি আমি কিন্তু বহুত এনেকুৱা আজিকালি শিশু আছে যুনে এইবোৰ মেগি, চাওমিন, ম'মো এইবিলাক হাই যাৰ ফলত সিহঁতৰ আজিকালি চাব পা যে দিনক দিনে তুমি গমেই পাবা যে মেডিকেলত এনেকুৱা! এনে জাংক, এনে এইবোৰ জাংক বেয়া বাহিৰৰ বস্তু খোৱাৰ বাবে। কি হস, পেটৰ অসুখ হয়, তাৰ ফলত সিহঁতৰ পেট বিষ উঠে পেট বিষ। হ এডমিট হ'ব লগা হয় হস্পিটেলত। এইবোৰৰ বহুত মানে বেমাৰ হয়। এইবোৰ জাংক এয়া বাহিৰৰ বস্তু খোৱাৰ বাবে। এইটোৱে এতিয়া আমি যে শিক্ষা পাওঁ যে হ'লে আমি বাহিৰৰ বস্তু! অ', পাৰিলে যিমান পাৰোঁ আমি দে অম এয়া। এ এ খাব নালাগে, তাৰ ফলত যিহেতু আমাৰ বেমাৰ হয়, আমি! জানি শুনিও আমি মানে এনেকুৱা কাম কৰি থাকোঁ আমি খাইয়ে থাকোঁ। নিজৰেই স্বাস্থ্য বেয়া, স্বাস্থ্য বেয়া কৰি পেলাওঁ। মানে তুমি এতিয়া কি বুলি ভাবা তাৰ প্ৰতিকে অলপ।
হয় তুমি ঠিকেই কৈছা, কি বুলি কওঁ এইটো তুমি এনেও ভাল কথা ক'লা যে! আমি বাহিৰা বস্তুটো, এতিয়া তুমি ধৰা বাহিৰা বস্তুটো অকল! চিপছ এইচব নহয় যে আমাৰ এতিয়া ল'ৰা ছোৱালীবোৰ যে এনেকুৱা হৈছে! যে গধূলি সময়ত উম কিবা নহয় কিবা! এতিয়া বাহিৰা বস্তু খাবই ধৰা, বিভিন্ন ধৰণৰ যিকোনো চাওমিন ম'ম' এইবিলাক। ত' এইবিলাক খোৱাটো বেয়া কাৰণ সেইবিলাক বাহিৰা বস্তু এতি সেইবিলাক আমাৰ স্বাস্থ্যৰ বাবে বহুত ক্ষতিকাৰক। আৰু! অ', ক'বলৈ গ'লে এতিয়া সেই! এইবিলাক বাহিৰতটো এতিয়া আমাৰ ঘৰৰ কাৰণে আমি ঘৰৰ নিজৰ মানুহবিলাক আমি হাৰিকাৰণে আমি একদম পৰিষ্কাৰ কৰি বনাওঁ কিন্তু বাহিৰত যেতিয়া মানুহবোৰে এইবিলাক! কেনেকৈ কৰি বনাই। আমি তো নাজানোঁ ন তাত কিমান দিন পুৰণি তেলত ব্যৱহাৰ কৰা হয়, কেনেকৈ কেনেকুৱা মছলা দিয়ে, কেনেকৈ বনাই আমি তো সেইবিলাক নাজানোঁ ন। তো সেইবিলাকে আমাৰ উম মোৰ আমাৰ শৰীৰৰ বাবে বহুত ক্ষতি কৰে। অ', তো আমি সেইবিলাক এৰাই চলিব লাগে আৰু মেইন কথা আৰু এটা আছে যে! তাত ধূলি বালি পৰে। এতিয়া বাহিৰত কৰ'বাত বনালে, সেইবিলাক টো খোলা থাকে ন? কি তাতে বালিৰ লেতেৰা কেনেকৈ পৰে। সেইবিলাটো আৰু দোকানী জনেতো সেইবিলাক ইমান চাই থকাত টাইম নাই ন। কাৰণ তেওঁলোকে নিজৰ পইচাটো অৰ্জন কৰিব লাগে, তেওঁলোকে কৰি থাকে, তেওঁলোকে সেইবিলাক সেনেকে! বেছি থাকে। যিহেতু এইটো স্বাস্থ্যৰ কথা। আমাৰ নিজৰ কথাাতটো সেইটো আমি ভাবিব লাগে, আমি বেলেগৰ ওপৰত একো সেই কৰিব নালাগে। অ মই ভাবো! যে আমি নিজৰ ক্ষতি নিজে কৰো সদায়, আৰু লগতে! মই এটা কথা ক'বলৈ বিচাৰিছো যে আমি যে সিহঁতে এনেকে হয় গধূলি সময়ত কিবা এটা আমাৰ খাব মন যায়, সেইটো ময়ো বুজি পাওঁ। কিন্তু আমি আহ মোৰ মতে সেই কি বুলি কয় আহ সেই কি! এইটো আমি ফল মূল খাব লাগে বেছি যদি কিবা এটা খাবলৈ মন কৰে আমি ফল মূল খাব লাগে। তো বিভিন্ন ধৰণৰ আমাৰ ফল মূল আছে আম, কঁঠাল, কল আপেল সেইবিলাক আমি খাব লাগে, আহ কে, কে কি বুলি কয় সেইবিলাকৰ লগত আমি উ সেই কৰিব লাগে কিন্তু এইবিলাক বাহিৰা বস্তু খাব নালাগে তুমি কি ভাবা?
মই এইটোয়ে ভাবো যে আজিকালিতো বহুত এনেকুৱা মানে শিশুৱে আছে যিয়ে ফ ফল-মূল খাবই নোখোজে একদমেই খাব নোখোজে দিয়া- আৰু সিহঁতে যিমান পাৰে বাহিৰৰ বস্তু খাব খোজে, কিন্তু আৰু এনেকুৱা যে মায়ে মাক-দেউতাক লৈ এইবোৰ কৰিব শিকাব লাগে সিহঁতক দেখোন কিবা- স্বাস্থ্যৰ বাবে অতি দৰকাৰী বস্তু কাৰণ আমি ফল-মূল খালে আমাৰ বহুত শক্তি পাম, আৰু এতিয়া আমি আপেল খালে আম খা আম, আপেল এইবোৰ খাব লাগে ন, তেতিয়া আমাৰ শক্তি আহিব গাত বা আমাৰ যেনেকে এতিয়া চাবা যে ডালিম খালে আমাৰ গা তেজৰ তেজৰ পৰিমাণ বাঢ়িব বা বিত খালে আমাৰ তেজৰ পৰিমাণ বাঢ়িব কিন্তু সি ক‌ইছে সিহঁতে এইবোৰ নাখায়, কিবা-কিবি চিপছ ঠাণ্ডা এইবোৰ খাই যোনবোৰত মানে এল মই জা মই জানা যোনবোৰ এলকহল মিক্স থাকে সেইবোৰ খাব নালাগে সিহঁতে, সে এইবোৰ ঠাণ্ডা-বান্দা। আৰু সেইটো ভাবে আমাৰ স্বাস্থ্য বিশলৈকে বেঢ়ে বেয়া হৈ যায় ন' অসুখত অসুখ হয় আমাৰ। তুমি কি বুলি ভাবা?
হয় ঠিকেই।
ময়ো সেইটোয়ে ভাবো- আমি আহ যিমান পাৰো আমি বাহিৰা বস্তু জাংক ফুড এইবিলাক আমি এৰাই চলিব লাগে বা আমি আমাৰ ঘৰৰ স্বাস্থ- তৰ্কৰ বস্তুবিলাক খাব লাগে যেনেকৈ- ফল-মূল হওঁক, লগতে হেই আমি ব্ৰেড বাটাৰ খাব পাৰো গধূলি সেই এগিলাচ গাখীৰ লগত আমি ব্ৰেড বাটাৰ এনেকা খালো এনেকা বি- বিভিন্ন ধৰণৰ বস্তু আমি খাব পাৰো, কিন্তু যোনটো আমাৰ শৰীৰৰ ক্ষতি নকৰে আমি সেইটো খাব লাগে। কিউম্বা ধৰ আমি যে জানো এইটো আমি, আমি কেতিয়াবা ভাবো যে এ আজি খাও দে, আজিৰ পৰা আৰু নাখাও, কালিৰ পৰা নাখাও, এনেকুৱা এনেকুৱা ধৰণে আমি কেতিয়াও ভাবিব নালাগে। আমি অ যিমান পাৰো আমি অ মানে এনেকুৱা যে আমি, মই নাখাওঁ মই ইতিয়াৰ পৰাই নাখাওঁ কালিলৈকে থৈ দিলে এইটো আন মোৰ সেই নহব। ত' সেইটোৱে কথা আমি যিমান পাৰো এৰাব লাগে, তুমি কি ভাবা?
মই এইটোয়ে ভবো যে আৰু এটা কথা তুমি লক্ষ্যনীয় যে আজি-কালি- অ্' বিদ্যালয়ত গ'লে ন' সেই শিশুবোৰে সিহঁতি টিফিন লৈ নাযায় আগতেটো চাবা যে আমি টিফিন-চিফিন লৈ গৈছিলো ন' যে আমি ঘৰতে বনোৱা ৰুটি নিছিলো, বা ভাত ভাজি লৈ গৈছিলো। এনেকুৱা বস্তু লৈ গৈছিলো কিন্তু আজি কুলে আৰু শিশুবোৰে চাবা যে তাতে গৈ কেণ্টিনতে খাব কিবা পাষ্টা খাব, কিবা পি- জা খাব, বাৰ্গাৰ, এইবোৰ খাই সিহঁতে, তাৰ ফলত সিহতৰ পেটৰ অসুখ হয়, এই কিন্তু সিহঁতে জানে এইটো বস্তু বেয়া বুলি তা তথাপিতো মানে সিহঁতে মানি নলয় এই খালে যে সিহতৰ অসুখ হ'ব পাৰে খাবয়ে মানে, আৰু ঘৰৰ মানুহৰো এনেকুৱা থাকে যে কিছুমানে পইচা দি পথ- ঠাই খাবলৈ কিন্তু ঘৰত বনাই কেনে কষ্ট কৰি বনাই দিয়াতো সিহতৰ কিমান স্বাস্থ্যৰ বাবে ভাল, সেইটো জানিব লাগে। আৰু দিয়ে স্থা ঘৰত বনোৱা খালে নিজৰে। স্বাস্থ্যৰ বাবে ভাল আৰু চাবা যে বহুতে এনেকুৱা আছে ন। শাক পাচলি একদমেই নাখায় বহুত শিশু আছে মই দেখিছো আৰু মই শুনিছোঁ এনেকুৱা যে শাক-পাচলি। শাক পাচলি কোনো শিশুৱে খাবই নুখোজে। শাক পাচলিতো খোৱাতো বহুত আমাৰ বাবে অ' দৰকাৰী বস্তু। অ' শাক পাচলি আমি খাবা দৰকাৰে আৰু তুমি কি বুলি ভাবা।
হয় তুমি ঠিকে কৈছা আৰু ফল মূলৰ লগতে আমাৰ শাক। শাক পাচলি সেউজীয়া শাক পাচলি আমাৰ বিৰাট দৰকাৰী আমি এইটো। অ' যিমান পাৰো অ' মানে বেছিকৈ খাব লাগে, আজিকালি ল'ৰা ছোৱালীয়ে শাক পাচলি খাবলৈ বিৰাট বেয়া পায় কি? কিন্তু এনেকুৱা হ'ব নালাগে দিয়া। আমি শাক। শাক পাচলি খাব লাগে যিমান পাৰো।
হয় হয় আমি স্বাস্থ্যৰ বাবে আমি নিজে ভাবিব লাগে। অ' দিয়া দিয়া আজি ইয়াতে সামৰিছোঁ। মই মই আশা কৰো আমি নক নেক। বেলেগ এটা বিষয়ে আলোচনা কৰিব পাৰিম তোমাৰ লগত আৰু।
হয়, হয়, ঠিক আছে দিয়া ধন্যবাদ। উম।